অ',
শুনা পাইছে ন?
অ, শুনা পাইছো। অ, শুনিছে?
অ, শুনা পাইছো মই।
অ', অ',
কি কৰি আছে?
এয়া বহি লৈ মোবাইলটোকে তিপি-তিপি বহি আছে চাই-চাই কিবা কিবি।
এইটো সময়ত ফ্ৰী সময় আৰু।
অ, ক'তো ওলাইও যাব নোৱাৰো।
অ, বা আজি ৰ'দটো নাই যদিও মানে ইমান বেছি। গৰম মানে কি ক'ব আৰু। কিবা মোক খাও-মোক খাও কৰিছে আৰু তাকে সূৰ্য দেৱতাৰ হেৰি হৈছে নেকি খং-। চং উঠিছে নেকি কাৰোবাৰা ওপৰত ঘৈণীয়েকৰ ওপৰত উঠিছে নি তাকে-তাকে।
শাস্তি দিছে গছ-গছনি কাটি
কব আৰু উম, এ মানুহখিনিৰ গাতে দুখ
সেইটোৱে, এতিয়া শ্বিলঙলৈ গলো, শ্বিলঙত মানে এনেকুৱা পৰিস্থিতি এতিয়া মানে আগৰ যিটো ঠাণ্ডা মইতো একদম মানে মই উম, এও গৈছিলো ন গৰম কাপ আমাৰ তিনিটা ধুনীয়া ক গৈছো মানে এইফালে ৰাত গাড়ীৰ পৰা নামিছো আজি কি আজি দুবছৰে হল।
অ',
গ'লো যাওতে মানে হেৰি গাড়ী নামোতে তেতিয়া ৰাতিপুৱা সেই পাচটা, চাৰে চাৰিটা, পাচটা বাজিছে অকমান ঠণ্ডা এটা পাইছো।
উম,
তাৰপিছত দিনত যে ওলাইছো, মানে ইয়াৰ গৰম ইয়াৰ গৰমত কোনো মানে ডিফাৰেঞ্চ নাই আৰু মানে।
ডিফাৰেঞ্চ নাই ন, এনেই কয় মানুহে ঠাণ্ডা বুলি। পিছে মোৰ হাজবেণ্ড এতিয়া শ্বিলঙত অ, মোৰ হাজবেণ্ড শ্বিলঙতে আছে। ধুনীয়া-ধুনীয়া জেগাবিলাক দি আছে ভিডিঅ' কৰি। মই ভাবিছো ঠাণ্ডা হ'ব চাগে কিছু। কিছুমান জাগাত হয়তো, এতিয়া ধৰি লওক আমাৰ তেজপুৰতে ধৰি লওক টিপি কিমান দূৰনো, কিন্তু সেইটো চাইডে গ'লে ঠাণ্ডা হয় ন, মানে ধৰি লওক ভালো মোৰ আগৰ পৰা একদম ঠাণ্ডা এটা ভাৱ আহি যায় ন গাত, তাৰ পিছততো আৰু ক'বই নালাগে। সেনেকুৱা নেকি জেগাবিলাক চাগে সেনেকুৱাই হ'ব শ্বিলং বুলি কলে শ্বিলং খন গোটেই।
নহয় আগতে গোটেই শ্বিলংখনে ঠাণ্ডা আছিলে আৰু এই বৰষুণটো যে পৰি থাকে। সেই বৰষুণটো এতিয়া নপৰে মানে।
আচ্ছা।
কিনিয়া বৰষুণ এটা মানে আহি থাকে নহয় নন ষ্টপ, সেই বৰষুণতো এতিয়া নাই। মানে গছ গছনি কাটি দিলে ন, গছ- গছনি কাটিছে, পাহাৰ ভাঙি - ভাঙি। ঘৰ বনাইছে, ৰাস্তা বনাইছে, মানে একদম কিবা বেলেগ হৈ গ'ল মানে আমিতো ভাবিছো ঠাণ্ডা হো ৰাতি কিন্তু ঠাণ্ডাতো পৰিছে। ৰাতি মানে হেৰী সেই মানে ঠাণ্ডা মানে সেইটো ঠাণ্ডা নহয় আৰু মানে। এই দিনত যিটো ঠাণ্ডা সেইটো ঠাণ্ডা ৰাতিটো, কিন্তু এই দিনত যে বাপৰে কেনেকুৱা গৰম পালো মানে।
অ', মোৰ হাজবেণ্ড এতিয়া তাতে আছে, এচি ৰুমে লৈছে। কিন্তু সেই এটাকে ঠাণ্ডা পৰিৱেশত যদি এ চি ৰুম দবলৈ দৰকাৰ হৈছে,
উ অ' তেতিয়াহলে অ' গৰম- গৰম হৈছে। যে গৰমৰ কাৰণে তেনেকুৱা হৈ গৈছে মানে।
উম, তেওঁ কিবা কামত গৈছে মানে তাৰ পাছতে এতিয়া হল দহ দিন মান তাতে আছে।
অ'।
নোৱাৰো আৰু দুদিন মানৰ পাছত, তেওঁটো মানে কনটেক্ট। কৰিব পৰা নাই নেকি, তেওঁটো গম পাই সেইবিলাক জেগাত, ভালকে মই কথা পাতি - গৈ পোৱা নাই তেওঁ লগত।
উহু। এগৰাকীয়ে কৈছিলে, শ্বিলঙৰ শ্বিলঙত কি কৰিবলে গৰম মানত ফুৰিব যায় বাৰু।
কি হয় জানে মানুহ বিলাকৰ যেতিয়া চিজন হয়, সেই চিজনেন ত ক'তোও ফুৰিব যাব নোৱাৰে যেতিয়া গৰম বন্ধ পায় তেটিয়া। তেতিয়াহে ধৰি লওক ল'ৰা ছোৱালী লৈ পেলাই ওলাই যাব পাৰে। চবৰে ডিউটি চিউট বিলাক ৰিলিভ হৈ পালাই নহলেনো ক'ত পাৰে ল'ৰা ছোৱালী স্কুলৰ সময় চা থাকে নিজৰে কিবা কিবি কাম থাকে। থাকে এনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে যাব নোৱাৰে ন, আৰু কিছুমান জেগাত চিজেনত যাব লাগে। এতিয়া বাহিৰৰ চাইডে বাহিৰৰ চাইডে কিছুমান জেগাত ছিজেন থাকেতো, সেই টো সময়তহে গৈ ভাল লাগে। এতিয়া গোৱাত, গোৱাত এতিয়া খুব গৰম যদিও, অ' এতিয়া গোৱাত যাব নালাগেতো, এতিয়া মানে চিজন নহয়। তাৰমানে গৰম যদিও সাগৰৰ পৰা ঠাণ্ডা, কিন্তু সেইটো চিজন নহয় যিটো বস্তু চাবৰ কাৰণে মানুহে যায়। গম পাইছে, বস্তু বিলাক সেনে সেনেকোৱা মানে। সেইদিনা মানে এ ছোৱালী এজনীয়ে আমাৰ ইয়াৰে তাতে মানে গুৱাতে বা ৰেষ্টুৰেণ্ট দিয়ে ৰেষ্টুৰেণ্ট এইবোৰ তাতে তাই দেখাইছে মানে। এতিয়া তাই সতি নিজে গুচি আহে তাৰমানে সেইটো ছিজনৰ কাৰণ সিহঁতৰ সেইটো ছিজনত। একো লাভৱানন্ত বা হেৰি বুলি নহয় মানে লাভান্তৰো নহয়। আপোনাৰ হেৰি নহয় চাগে এ মানুহ ইমান নহ'লে। নহলেও মানে সেই বস্তুতটো নহয়। কিন্তু মানুহ বিলাক এতিয়া যায় না বন্ধ পৰিৱেশত সেইটো কাৰণে।
বন্ধও টো পাই নহয় আকৌ মিলাবওতো লাগিব ন। বন্ধতো নাপালে তো যাব নোৱাৰে। আৰু অফিচেই নো কোনে এমাহ ছুটি দিব বাৰু।
সেইটোৱে এই।
আৰু চবতো বোলে গভৰ্মেণ্ট চাকৰিয়াল সেইটো নহয়।
উম। আৰু মেইন কথা হ'ল আমি এতিয়া মা ঘৰে যাব নোৱাৰো তিনি চাৰি ঘন্টাৰ বাদ। যাব নোৱাৰো কি হয় মানে মোৰ এতিয়া ল'ৰা বন্ধ হৈ গ'ল গে কেতিবাতে হ'ল কি হ'ল মোৰতো নাছিলে না মোৰতো ডিউটি আছে। সেইটো বস্তু মই মিলাব পৰা নাই।
উম,
মেইন কথা হ'ল সেইটো।
এতিয়া মানে হেৰি যাব লাগে এই জিৰ-চিৰ চাইডে
উম,
মানে সেইটো চাইডে ঠাণ্ডাৰ হেৰি এটা থাকেই মানে। নহলে বম দিলা টাৱাং সেইটো চাইডে কিন্তু টাৱাং এতিয়া ভাল হল বুলি শুনিছো আও। আমি যেতিয়া গৈছিলো, মানে খাবলৈ অভাৱ নিচিনা পাইছিলো আমি।
অ',
মাছ, মাংসৰ পৰা লৈ আমি চবেই মানে অভাৱ পাইছিলো তাত।
আচ্ছা।
ইয়াৰ পৰা যায় যে অসমৰ পৰা যায় বৰফত যায় গোটেই বস্তুতটো। মাছতো একে বগা ঢেল-ঢেলীয়া হৈ যায়। তেজ বুলি বস্তু নাই আৰু মাছটোত মানে।
আচ্ছা।
এ, খাই সোৱাদ নালাগে। আৰু চব মাংস-চাংসতো ইয়াৰ পৰা গৈ চিলাতপ নাপায়, এটা আগতে বম দিলা ত পাৰ হৈয়ে লাহে-লাহে মৰিব আৰম্ভই কৰি দিয়ে।
উম, এতিয়া এই গোৱা চাইডো উম, অ, এইটো গোৱা চাইতে কিন্তু চব সাগৰীয়া মাছ ন?
অ, সেইটো চাইডে তেনেকৈ সাগৰৰে মাছ যে।
সাগৰৰ মাছ নানা ধৰণৰ মাছ, মানে সেইটো কি কৰে জানে? আমি যেনেকে ভাতৰ লগত মাছ খাও হেতে এনেকে নাখাইতো সেইটো ডিচ হিচাপে খায়। দিছ মানে ধৰ মাছলিয়ে খাব। ফ্ৰাই মছলা কৰি কিবা এটা বনাই সেনেকুৱা ধৰণে খায়তো।
অ, তেনেকে খাই সিহঁতে। কিন্তু আমিতো আৰু সেইটো খাব নোৱাৰো মানে আমি বেমাৰ হৈ যাব আমাৰ। আমাৰ অভ্যাস নাই ন সেইবোৰ খোৱা।
অ',
এতিয়া নদীত ডাঙৰ মাছ এটা দেখিলেই খাবলৈ ঘিণ লাগে।
অ, মই কিন্তু সাগৰীয়া মাছ ভিতৰত ইলিচ মাছটো খাও, তাৰ বাহিৰে মোক খাবলৈ ঘিণ লাগে। চবতে কিছুমান যে মোবাইলত দি থাকে ভিডিঅ' বিলাক কি জানে? মাছটো আপোনাৰ চাল-তাল এৰুৱাই পেলাই মঙহৰ নিচিনা মাংস নিচিনা যে কাটি-কাটি দিয়ে। কিন্তু সেইটো খাব মন যায়, কিন্তু দেখিলে কিন্তু খাব নোৱাৰো আমি। এতিয়া মই কুচিয়াতোৱে খাব নোৱাৰো কুচিয়াতো এতিয়া মাছে-মাছেই হয় ন এইটো এটা। কিন্তু মই দেখিলে খাব নোৱাৰো, সেইটো পিছ কেইটা পাছৰে কথা। অ, মোক কুচিয়াই খাই মই বনাই কৰি কাটি কৰি এনেকে দি কাটি পোৱা নাই বাৰু চিচলি মানে ধৰি লওক আনি দিলে-আনি দিলে ধৰি লওক কিচ চিচবিলাক কৰিব পাৰো। কিন্তু এনেকে কাটি পেলাই মানে খাবতো মই ভুলতো নোৱাৰো মানে বেলেগক বনাই খুৱাব পাৰিম, মই নিজে নোৱাৰো।
অ, ময়ও খাবলৈ বেয়া পাওঁল, কিন্তু সেই কাছ মাংসটো ভাল পাও বাৰু দেই।
অ, কিন্তু আজিলৈকে মই খাই পোৱা নাই। অ, খাবলৈও নাই পাবলৈও নাই মই খাই পোৱা নাই আৰু খাবলৈ মোৰ ইচ্ছাও নাই সেইটো বস্তু স্তু মানে। অ, মানে কিছুমান থাকে ন বস্তু এটা কাছতো মাছতে কিন্তু বস্তুটো কাটি হেৰি কৰিলে যে মাংসত পৰে ন।
উম,
কাছতো আচলতে মাছ হব নে মাংস হব।
এনেই মাংসতে পৰে
মাংসতেই পৰে অ মাংস বুলিয়ে কয় বাৰু উম আকৌ যে মানুহে যে অক্টোপাছ বিলাক খাই অ মোবাইলত যে পাই থাকো অক্টোপাছবিলাক পাই যে আও মোক হেৰ লাগে শামুকটো খাই এইটো পানীৰ শামুকটো যিটো খাই বৰ টেষ্টি লাগে বোলে শুনিছো বাৰু মই খাইও পোৱা নাই আৰু খাবলৈ ইচ্ছাও নাই মই ইচ্ছাও নাই মানে উম
লাগিলে দালি ভাতিয়ে খাম তেওঁ
আমাৰ এইখিনি এতিয়া ব্ৰইলাৰ ওৱান ছিক্সটি ওৱান ফিফটি ওৱান ফৰটি এটা সময়ত এনেকে হয় কিন্তু মই ব্ৰইলাৰ নাখাওৱে মানে কোৱাই যে একদম ভিৰ কেনেকুৱা দেখো মই তাকে ভাবো ইমান মাংস খাব পাৰে নে মানুহ বিলাকে
নহ মাংস খাব পাৰে ব্ৰইলাৰ সোপা ইমান খাব পাৰে নে
তাকেই এনি টাইম মই দোকান বিলাকৰ ভৰি দেখো আমাৰ এইটো চাইডে মানে আমাৰ আপোনাৰ বৰুৱা চুবুৰীৰ পৰা ডেকা গাঁও গৰৈ মাৰিলৈকে চব কম্পিটিচন মানে এটা চিজনত এইটো চিজনত আমা ইয়াত দুশতকে নাবাঢ়ে আৰু ওৱান ফৰ্ট লৈকে কমে আৰু কি মানে কথাটো তেনেহ'লে ভাবকচোন মানুহক কিমান মই দেখি থাকো অহা যোৱা যিহেতু কৰি থাকো তেতিয়া মানুহ কাষ্টমাৰ ভিৰ অ অ ব্ৰইলাৰ ডালো খাই পেলাই কি ভাল পায় ইমান যে ভিৰ লাগি থাকে আৰু মোক বাৰু অ মোকতো ডক্টৰেও শাক দিয়া আছে বাৰু
আকৌ একোতো টেষ্ট নাই ন কিনো টেষ্ট পায় সেইটোৰ টেষ্টো নাই ভিটামিনো নাই ঔষধখিনি পায়
উম উম সেইটোৱে মেইন কথা
বেলেগতো একো নাই আৰু আমাৰ মানে আনো সেই কেতিয়াবা বাৰ্থডেত আনো মানুহ বহুত হৈ যায় যে বাৰ্থডে পা
অ সেইটোতো উপায় নাই ন সেইটো ছাগলী মাংস বা লোকেল মুৰ্গীটো পচিবোলে বুলি নহয় পিছ চেইছ লোকেল মুৰ্গী হাড়ি কিডালৰ বাহিৰে একোৱে পোৱা নাযায়
চব খোৱা মানুহে যে তাপা এইবাৰ সে ছোৱালী ৰিজাল্টৰ হেৰিয়াতো আনিছো কেইবাৰো অনাই হৈছে মানে
অ এই সেনেকুৱা অকেজনৰ আলহী চালহী বেছি আহিলেতো উপায় নাই ন আপুনি ছাগলী মাংস এক কেজি আঢ়শ টকা দি আনিলে নোপোচাই ন
নোপোচায়গে বিলাক আমাৰ এদিন আনিলো এক কেজি তাৰপৰা অলপ থাকি গ'ল সেইদি মানুহ কম আছিলে তাৰপিছতে নে পিছদিনাখন আনিছো দেৰ কেজি দেৰ কেজি বেছি মানুহৰ কিমান বিছ টাৰ ওপৰত আগদিনাখনো কোনো থাকি গ'ল যে সেই টো কানে মিলি গ'ল আৰু মানে ধুনীয়াকে তাকো বেয়াও লাগে ন দুপিচ তিনি পিচকৈ দিবলৈও বেয়া লাগে মানুহক
অ দিলে মানুহ হেপা পলোৱাই খাবলৈ দিলেহে ভাল লাগে হয় নে?
অ এই দুপিচ এপিচ কে দিবলৈ মই বেয়া পাওঁ মানে যাব লাগিব তেতিয়া খাবলে
আহিব আহিব মই বনাইও ভাল পাওঁ খুৱাইও ভাল পাওঁ আৰু কব নাপায় বাৰু নিজৰ নিজৰে মুখ লাগিব মানে খাই পেলাই মানুহবিলাকে ভাল ভাল হৈছে বুলিয়ে কয় মানে যেতিয়া মানে আলহী চালহী মাতো আমাৰ বাইদেউহতেতো খানা চানা পাতিলে মোকে মাতে বনাবলৈ বা গোটৰ মিটিং হলেও পুৰি চব্জি, ঘুগুনি বনাবলৈও মোক মাতে
অ এইটো বেয়াহে গৰম ঠাণ্ডা দিনত ভাল গৰম দিনত
অ কিন্তু সেয়া জনা পাছত আৰু মানুহ বিলাকে কি ভা বে এই মাতো আৰু ওচৰৰ মানুহ আমাৰ কেইবা ঘৰো আছে মানে সিহঁতৰ কিবা এটা যদি ভাল কেইজন হৈ যায় বা সিহঁতৰো খাবলে মন গলে মোকে মাতিব মানে মই বনাই খুৱাব লাগে আমাৰ এইখিনি মানুহ বিলাকৰ মানে ফুটনি মাৰি মই কোৱা নাই সঁচা কথা আৰু এইবিলাক অহংকাৰ বা ফুতনি নাই এই মানে পোলাও চোলাও বনাব নাজানে। তাৰপিছতে আছে আৰু মোৰ ভণ্টি এজনী সিহঁতৰ ঘৰতো মাতে সেনেকে পোলাও চোলাও বনাই দিওঁ মই। আলহী চালহী আহিলেও মাতে মোৰ মানে কুকিংটো মই কৰিব লাগে, সেইকাৰণে আলহী ঘৰত আজিকালি বনাব টান লাগা হৈছে আৰু আমনি লাগে আৰু মানে নিজৰখন মই বনাই খুৱাই দিম বেলেগক অকন সদায় বনাবলৈ গ'লে ভাল নালাগে না।
ভাল নালাগে অ' এ সদায় বনাই বনাই কেতিয়াবা বেলেগৰ হাতেওতো খাব মন যায়।
অ সেইটো কিন্তু মই বহুত মিছ কৰো চিৰিয়েছলি কৈছো মানে কি হয় জানে নিজে বনাই নিজে মই খাব নোৱাৰো। মোৰ এনেকুৱা ৰেকৰ্ড আছে মাছ, মাংস, কনী, পনিৰ চব আছে। মই আলু ভাত খাই আছো নেমু চেপি।
উম, নহয় মন যায় ন কেতিয়াবা বেলেগৰ হাতেৰে খাও। সদায়নো কিমান নিজে বনাই থাকিব লাগে ন, এতিয়া মোৰ ঘৰ খনলৈ গ'লেও তেনেকুৱা ৰাতিপুৱাও মই বনাব লাগিব দুপৰীয়াও মই ৰাতিও মই খং উঠি যায় এইবাৰতোকে খঙত মই একদম মাক গালি দি দি দিছো মানে।
আমাৰ ঘৰত গ'লেতো আপুনি আৰু পাগল হৈ যাব আমাৰ বাইদেউহঁতৰ গোটেই পৰিয়ালটোৱে উঠি আহিব খাবলৈ। খাবলৈ মানে সেইটো হেৰিয়ত পোৱা নাই মই বনোৱা খাবলৈ আহিব তাৰমানে।
অ নহয় যোগাৰ কৰি দিছে বেলেগ কথা ন। কি বনাম কি নবনাম যোগাৰ কৰি বিচাৰি খুচাৰি বস্তু লৈ বনাই কৰি এই দচটা দচটা মানুহৰ তিনি টাইম ভাত বনোৱা ধেমালি, একদম এলাহ এটা লাগে অ'
অ' নিজৰ ঘৰত বনাই বনাই খাইছোঁ। অ, মায়ে কিন্তু সেইটো হেৰি নকৰে মানে ডিমাণ্ড নকৰে। কিন্তু বাইদেউহঁতৰ গোটেই পৰিয়াল সোপা যেতিয়া আহি যায় মোৰ হাতেদি খাবলৈ আপুনি নবনাও বুলি কব পাৰিব নেকি কওকচোন। বস্তুতো এনেকুৱা হৈ যায় আকৌ অ' এতিয়া ক বাইদেউ হতৰ ঘৰত যেতিয়া যাও সিহতি নগ'লে পাগলৰ নিচিনা কব মোক এনেকেহে কয়। আমি দুখীয়া মানুহ যে দুখিয়া মানুহৰ ঘৰত ভৰি দিবলৈও নাহ ন। ত মই এ আমাৰ ভিনদেউৱে ভিনদেউৱে মোক সৰুৰ পৰা পাইছে ন সেনেকে ডাইলগ মাৰে।